হেল্লো' অ'
কি কৰিছা।
মই এতে আছিলো এতিয়া আহি বাগৰিছো তুমি কি কৰিছা?
হয়। পঢ়া নাই এ তোমাৰ পাহৰি আছো।
ভাত খালা।
ভাত খালো দেই। তুমি খালা নে।
খালো দিয়া কি দি খালা?
মই আজি যে ভাত একেবাৰে নৰমেল ভাততে আলু আলু এইটো কি বুলি কয় ভাতকেৰেলা দি দিলো তেওঁলোকে পিটিকা কৰি তেনেকৈ খালে ঠাণ্ডা ভাত আছিলে।
অ' ভালেই কৰিলা। দুলত কি খালা?
ডেটৰ যে মোৰ এক্জাম আছিলে নহয় একজামৰ পৰা ওলাই যিহেতু দুটা বাজি গ'ল দুটা বজাৰ পিছতো কত আৰু ৰুমত ভাত বনাবা এককেইটা বাহিৰৰ হোটেল আহিল।
হোটেলটো চেঞ্জ কৰি পেলাই খাবা তুমি য'ত খোৱাটো নিৰামিষ ভাল নিদিয়ে আৰু সেইবোৰ গৰমত যি মাংস দিয়ে খালেও গো বেয়া লাগে যিহেতু। বেলেগ এঘৰে
তাতে প্ৰথমৰ দিনাখন খালো বন্ধত আজি বাহিৰত খালো আৰু ওচৰত নাই ন দূৰলৈ যাবগে লাগে। এ দলে আৰু ক'ত যাবা।
অঁ অঁ
কিবা বহুত ভীৰ হয় ন। একদম মানে। মানে এই ভিৰ এই ভিৰৰ মান।
বন্ধ
ব যে জুতি ফালে যে জোঁৱাই নাই।
তুমি তুমি বন্ধু বাইদেউ যোৱাতকে চোন জোতি ওচৰতে জতিৰ্থ নিয়ম সানী বহুত ভাল দে।
আছা ঠিক। ইফালে মই যোৱানা যিটো কথা গমো নাপাওঁ বাৰু চাব লাগিব ৰবা। ভাত খাই পোৱা নাই বাৰু এতিয়ালৈকে।
উম'। অঁ খাইছো ন'।
কেৱল মনতে নাহে পায়ি মানে যাবলৈ কিবা একেবাৰে নগৰি নগৰি নোযোৱা নিচিনা হৈ গ'ল ন। অহ
কোৱা গছত ফুল গছ চছ ৰাখিছিলা। আছে নে নাই?
গছ কেইজোপা আছে। গছ কেইজোপা আছে মানে? কি? তাত একদম একেবাৰে তাত পখিলা মকৰাৰ বাহ। গছ কেইজোপা।
উম।
সেইকাৰণে মই গছকেইজোপা আজিকালি পানীও দিব নহয়।
অ
মানে পৰি যাব তাত বেয়া হৈ আছে। অ'।
হ হা
কোৱাচোন কিবা?
সেইটোৱে, তাৰপিছত তুমি গছ চছ ভাল পোৱা নে?
কোৱা
অহ। ঘৰত ৰুইছা নেকি কেতিয়াবা কিবা?
তেনেকে কোনোবা এটা জন্মদিনত গছ এজোপা ৰুইছিলোঁ বাকী মায়ে কৰে মায়ে গোটেইখন ভৰাই আহিছে। ফুলে ফলে চব। গোটেইখন সেউজীয়া কৰি আহিছে নে
ঘৰখনত তেনেকুৱা ফুল আৰু প্লেণ্টবোৰ থাকিলে কিবা ভালো লাগে।
অ' অ' মানে অমিতা, আম মধুুৰী, ডালিম জেতুকা
আহ
কলগছ, তামোল তাৰপিছত পান জালুক অহ জলকীয়া আনাৰচ
বা চব আছে দেখোন।
তাৰপিছতে ৰবা নৰসিংহ ভেদাইলতা নে কি সেয়া অ হেৰি ধনিয়া ধনিয়া তাৰপিছতে সেই ওপৰত ভেন্দি, তাৰ পিছত সেই বিন। হ কিল তছত বেঙেনা। তাৰপিছতে হেৰি উ'ম। সেইখিনিয়ে আছে তাৰপিছত বিভিন্ন বেলেগ বেলেগ ধৰণৰ ফুল। তাৰপিছত সেয়া লতা জাতীয় ফুল বেলেগ ধৰণৰ ফুল চব কৰিছে মায়ে চব কৰিছে।
বা। অ ধুনীয়াকে কৈছে দেই ভাল লাগিছে শুনি। ই।
উ'ম। চব পাবা। মানে আমাৰ জেগা হৈছে। কিমান কিমান দু কথা মাতি ন। দু কথা লে কিমান কথা মাতি। একণ মাটিতে নাই। পেগ বুলে চব কৰিছে।
উ হ।
আৰু সেইকেইটা ফল সেই। কেতিয়া পাচলি লাগিছেও মানে। আমাৰ অমিতা। তাৰ মানে গোটেই পৰিয়ালত মানে জ্বলা জ্বল ইমানেই ধুনীয়া অমিতা আমাৰ গছ তাৰপিছতে আহ হেৰি সেইবোৰ আৰু। আনৰস লাগিছিলে এবাৰ তাৰপিছতে এ আৰু এটা হৈছে কপৌ ফুল। কপৌফুলৰ সজ। মায়ে আমি তিনিবাৰ ঘৰ চেঞ্জ কৰিছো ন তিনি ঘৰতে মায়ে কপৌ ফুলৰ সজ এঘৰ বা এঘৰ। নিছে নাই সেইটো জীয়াই ৰাখিছে আৰু একে্ট বিহুৰ সময়তে মাৰ কপৌ ফুল হয়গৈ গৈ। সেইটো সেয়া সঁচা সঁচা অৰ্থত গছ। ভাল পোৱা মানুহ মানে যওঁ। ত হয়।
হয় বহুত। আৰু অৱশ্যে গছ গ আৰু গোহৰৰতো সেউজীয়া হৈ থাকে। থাকিলে বহুত মনত ভাল থাকে এটা পজিটিভ এনাৰ্জি আহে জানা।
আৰু তেওঁ যি ৰুৱে সেইটো হৈ যায় গে। আৰু মানে কিবা এটা পাচলি হলে গুটি চুটি লগতে পেলাই দিয়ে মানে। কিবা এটা আনিছে। মানে তাৰ মানে হে নকৰে সনেকুৱা গছপুত হেঁপাহত মৰমত কোনটো গছ পুলি ৰাখে।
আহ,
উ এদিন মোৰ লগত বহুত মাক কাজিয়া হৈ গৈছিলে কাৰণ জেতুকা গছোপপাই এ যথং থং খে মি তমি জেতুকাাপাত ছিঙিছিলো। মায়ে মোক গালি পাইচিলে অ', আৰামত চিম বুলি জানি পাইছিলো মই পাচি সাঁচি দলিয়া থৈ গুচি আছিলোঁ! সেই কাৰণ মোক অলপ বেয়াকে কৈছিলে কিন্তু মানে সেয়া সেইবিলাক বস্তু
আমাৰ ঘৰতো গছৰ লগত বহুত কথ কি জানা আগতে আমাৰ ঘৰখন মানে ইমান এটা উ, যেতিয়া চাকৰিত আছিলে তেতিয়া মানে মায় খালে ভুতজলকীয়া গছ লগাইছিলে ঠিক আছে। উ, ভুত জলকীয়া পায় মানেই বিকিলে বা বিকিৰে নাচ্ত ত কি হ'ল, এই বিয়াবোৰৰ পৰা হাৰৰি আহিব অৰ্ডাৰ আহিব নলাগে আৰু বহুত জলকীয়াৰ কাৰণে, মাৰ মতে নিজক খৰচটো মানে মায়ে বোৰ স্কুলত দিয়া লেকে ফিজলৈকে দেতাকে পইচা পাতে ব্যৱহাৰ নকৰে কেৱল ভোত জলেকীয়া পইচায় পায়। ইবা, এই ভুট জলকীয়া লগাই।
ইমান ভুটজলকীয়া ক'ত লাগেছিল।
আমাৰ ঘৰত।
কেইজোপা গছ আছিল?
মানে আমাৰ ঘৰতো পিয়ালি-পিয়ালি চাৰিটা চাইডে পিয়ালি গোটেই পিয়ালিত অক ভোট জলকাীয়া লগাই দিছিলে তেতিয়া মানে তেতিয়া আমাৰ কেঁচাই ঘৰতো আছিলে ন কেঁচাই ঘৰৰতো থাকোতে অকমান হাঁহি আছিলে। তাৰপিছত আৰু কি হল আমাৰ ঘৰটোৰ কাষতে হা একদম বহুত পুৰণা এজোপা অমিতা গছ আছিল। অমিতা গছজোপাৰ সজ ভাল আৰু ধুনীয়া আছিলে আৰু দিয়াচোন কিন্তু কি হ'ল ঘৰটো বনোৱা সময়ত এই এইবোৰ মিষ্টিবোৰে জাহা তাহাকে দিলে যি গছজোপা মৰিলে জানানে আজিলৈকে আমাক ঘত সজ নালাগিলে ইমানেই বেয়া হৈ গল সেই গছজোপা কিবা মানুহৰ হাতেই লাগিলে নে মুখে লাগিলে কি লাগিলে লাগিলে আৰু আমাক মায়ৰ হাতখন মায়ে মানে কেৱল পাৰ ৰুইছিলে পাৰ পাৰ ৰুইছিলে বুলিছোৱা পাৰ পুহিছিলে পাৰ ইমানেই বিকিলে ইমানেই পাৰ হৈছিলে আমাৰখন গোটেই গাওখনৰ ভিতৰত যদি তুমি এতিয়া কোৱা সেই পাৰ যে আছিলে যে আগতে বহুত তেনেকে কলে কলেও মানে আমাক ঘৰ অকল দেখাই দিব পাৰে মানে ইমানেই পাৰ হৈছিলে এটা সময়ত তেনেকেই আমি চলি আছিলো সেইখিনি বস্তুৰ পৰা।
হ আমাৰ বন্ত ৰাাই বউ অ আজ নেক কোৱা নাই ব নাই,
অ',
দেউতাৰ ঘৰ আগতে গৰু আছিল এজন ককা ঢুকুৱাৰ পিছ দেউতাই গৰু বেচি দিলে।
অৱশ্যে দিগদাৰ হয় এনিটাইপ লাগি থাকিব লাগে যে,
দেতা ঘৰত থকা মানুহ নাছিলে দেতাই ঘূৰি ফুৰিছিলে দেশখন। গোটেই জেগা স ক'বাত ক'ৰবাতো ব বেছি হৈছিলে।
অ,
একো আমাৰ তেনেকে নাছিল। উম উম উম আগতে সেই মোৰ মনত আছ যে মানে আমি কৈছিলো চাগে নহয় আমি উ সৰুতে এবাৰ যে মায়ে এনে আমি এনেকে ইয়াত আহি আছিলোহি যে দেউতা তাৰ পৰা আহি পেলাই অ', অ', এতিয়া আমাৰ কিবা এখন আছিলে। হেৰি ককাইে দিছিলে নেকি কিবা আগৰ দিনত চলা কিবা গাড়ী এখন যখন মাক দিছিলে মানে। এখন গাড়ী ভা ভাড়া মাৰিছিল। বেলেগ মানুৱে মেকে তাৰপিছতে মাক আহি পইচা দি সেয়া আহিছিল তাৰপিছতে গাড়ীখনো বেছি দিল লাগে স এনেকুৱা হেৰি মৰা কি কৰা ভৰা মৰা গাড়ী আছিলে নে স আছিলে। এই মাল বস্তু নিয়া গাৰি।
অ', অ',
ককাই বলে মাক হেৰি কৰি দিছিল ত সেইখন ভড়া মাৰে মাৰি পেলাই পইচাটো মাক দে আহি আৰু তেনেুৱা বেলেগ মানুহে চলও সেইটো সৰু ত মোৰ মনত আছে। তাৰপিছত আমি তাৰ পৰা আমাৰ প্ৰথমবাৰ আগৰ ঘলৈ আহিলো তাৰ পিছত ইয়াত থাকিলো পাঁচ বছৰ। ন চাইছ তাৰ পিছ আমি গ'লো নেক্স ভাৰা ঘৰটোলৈ ইয়াত মাজ গুচি আহিলো। তাত থাকিলো পাঁচ ছ বছৰ তাৰ পিছত আহিলো ইয়ালে।
অ,
অ', সেয়া। পাঁচ, ছয় বছৰ নহয় প্ৰথমটো তিনি বছৰে যানে তাতকে বছ সেই প্ৰথম ঘৰটো থি আহিছে ভাবা। দগি তেতিয়া পাছ উ
সচাকে
বাৰু দিয়া হ'ব দিয়া এতিয়া।
ঠিক আছে হব দিয়া।